হেল্ল' অ' সু প্ৰভাত।
সুপ্ৰভাত।
অ' উঠিলি।
অ' উঠিলো তই উঠিলি।
অ' উঠিলো।
আহ কি কৰি আছা
সে আও উঠি পেলাই হাঁহ মুৰ্গী কেইটা দানা দিলো। দানা দি পেলাই, চোতল হাৰিলোঁ।
অ। মইও সেই উঠি পেলাই এনেই অলপ ফুৰি আহিলো ৰা স্তা পৰা। এ আহি ঘৰ চোতাল হাৰি হাৰিমে আৰু।
অ অ।
হাঁহ মুৰ্গী কেইটা কি দানা দিছ?
উম, হাঁহ কেইটাক দিওঁ হেৰি ভাতৰ লগত সেই তটো তু গুৰা যে
অ'
ধান ধানৰ মিলত দিলেকে তোৰ গুড়া ওলাই যে
অ'
নে দিছো হাঁহ কেইটাক তাৰপিছত আৰু মুৰ্গী কেইটাক চাউল দিওঁ। তাৰ পিছত, দানা দিব পাৰি, ব্ৰইলাৰ দানা।
ব্ৰইলাৰ দানা আছে অ।
অ সেয়াও দিওঁ। সেই কেনে সেয়া দিলে মানে অলপ সোনকালে ডাঙৰ হয় আৰু।
ডাঙৰ হয় অ।
মানে চাউল টাউল দিওঁ।
অ' আৰু ধানো দিব পাৰে, ধান হাঁহক ধান দিলে
হাঁহক ধান দিও মানে ধানটো কেতিয়া পায়। গতিকে দিওঁৰি যেতিয়া মানে হেৰি আঘোণমহীয়া ধান কাটে যে। নতুন ধান ওলাই তেতিয়া নতুন ধান দিলে মানে। যিকেইটা হাঁহ, হাঁহে ধৰি লওক কণী নাপাৰা হৈ থাকিলে তেতিয়া আ নতুন ধান খাই পেলাই। যে কণী ভাজিব। সে নতুন ধান খোৱালে মানে কণী পাৰে বুলি কয় যে। তেতিয়া ধানটো বেছিকে দিয়া যায় উ। এতিয়া মই চোতাল সাৰি লৈছো সাৰি পাই বাচন। ধুবলৈ আছে। কাঁহী, বাচন ধুবলৈ আছে। সেয়া ধুম ধুই পেলাই যে আকৌ আগফালে ফুল গছ ৰুইছিলো যে। অ' তাত পানী দিব লাগিব।
ফুলৰ, ফুলৰ গছ কি কি ফুল আছে।
অ' এ হেৰি কি বুলি কয় নাৰ্জী ফুল আছে।
অহ।
তাৰপিছত আকৌ। অ' জবা ফুল আছে। গোলাপ ফুলৰ পুলি মই লৈছো। তেনেকে ৰুইছো কেইটামান আকৌ কেইটামানত ৰুইছো মানে এই নতুনকে আনি ৰুইছো যে। সেইকেইটাৰ নাম কেইটা জানো মই গুলপীয়া গুলপীয়া সেই লাগে সৰু সৰুকে
অ' আমাৰ ঘৰতো আছে এনেকে কিবা কিবি ভুল নাম চাম নাজানো আৰু।
অহ। ভাল লাগে ফুল ৰুই থৈ দিলে ঘৰখন দেখিব ভাল লাগে চোতালখনৰ পদূলিত।
অ'।
ফুলগছ বিলাক ৰুব লাগে, ৰুলে ভাল লাগে। মানে শুৱনি হয় থাকে দেই। দিবলৈ ঘৰখন। উম, এতিয়া ক'বাত এনেকে পালেগে মই লৈ আহো ফুৰিব কৰিব গ'লেগে।
আহ।
আহ, ভাল লাগিলেগে লৈ আহো আনি পেলাই ৰুই দিও।
অ'।
আছে নেকি, তেনেকুৱা ভাল ফুল গছ?
অ' আজিকালি কিনিলে পোৱা যায় তেনেকে।
অ' অ' কিনিলেও পোৱা যায়, বেপাৰী এ বেপাৰীয়ে যে আনে যে। কিছুমান আছে গছডাল কেইদিনমান থাকি মৰি যায়গৈ।
অ'।
বেছিদিন হেৰি হৈ নাথাকে, মানে জীয়াই নাথাকে।
আহ।
দেখিবও ভাল লাগে। ধুনীয়াকে এনেকে কিবা এটাত দি পেলাই সজাই থৈ দিয়া নিচিনাকে থৈ দিব পাৰি টাবত দি পেলাই। সেইকেইটা ফুলবোৰ দেখি ভাল লাগে। এট টা ফুলতে দুটা-তিনটা ৰং থাকে যে।
আহ।
বেছি ভাল লাগে।
অ'।
উম।
এতিয়া চাহ - চাহ তাহ খোৱা হবনে নাই?
চাহ অ' চাহ - চাহ দিম ৰাতিপুৱা চাহ অকণ লাগেই যে।
অঁ।
অ' মাও আছে তাতে মাও খায় চাহখন- চাহকন - - মানে বয়সস্থ মানুহ চাহ অকন হলেহে ভাল পায় যে। ৰাতি বচা অ অ উম আৰুত আমাৰ আকৌ নিমখ চাহে খাবলৈ বিচাৰে। নিমখ চাহ, উম নিমখ চাহটোৰ খোৱা কাৰণে ভাল নহয় ইমান। খালে মানে অকল, চেনী নাখালে নালাগে খাবলৈ। কিন্তু মানে সেই নিম দি মানে চাহপাতো নিমখ দি খালে বোলে এ দিগদাৰ কৰে মই মানে আগতে আমাৰ ট্ৰেইনিং হৈছিলে যে, ততে সেই মনে কি এইবিলাকৰ বিষয়ে কৈছিলে যে নহয়। আছিলিল আহে মান এই কিবা বেমাৰ হয় বোলে নিমখ আৰু চাহপাতো একেলগে মিলাই পেলাই নিমখ চাহ বনাই যে মানুহে খায়। কিন্তু সেই জুতিটো খাই ভাল লাগে, চেলেকা চাহ বনাই মানে মিঠৈ অকন লৈ, মিঠৈ অকন ধুনীয়াকে চ চাহ কাপ যে খাই যে নিমখ চাহ, সেইটো খাই ভাল লাগে কিন্তু মানে আমি জনা মতে মানে তেতিয়া কৈছে যে মানে সেই চাহপাত মানে অকল চাহপাত দিয়ে খাব লাগে চাহপাতৰ পানীয়ে খাব লাগে খালে কিন্তু নিমখটো মিক্স কৰি দি
আহ।
কিবা ক্ষতি কৰে বোলে, তথাপিতো খাওঁ বুলি কয় আৰু।
নিমখৰ খাই তো ৰাতিপুৱা অ'
উম, চেনী চাহটো আজিকালি খাবলৈতো ভয়ে। মানো ডাইবেটিছ ডাইবেটিছ সেয়াই, সেইটো কাৰণে অকনমান মানে মিঠা কমাইছোৱেই।
অ খাব নালাগে মিঠাটো ৰাতি প্ৰায় ৰাতি ৰাতিপুৱাত টো নাখালেতো বেছি ভালেই
অ সেয়াই, উম নে সেই আছে চাহ মানে বনালেও অকনমান যেনে- তেনে মানে জিভাত মানে মিঠা সোৱাদটো অকনমান লাগাকে তেনেকে বনাও আৰু মানে, ইমান চেনি নোখোৱা হলো বজাৰৰ পৰা মিঠাই আনিলেও আজিকালি, মই মিঠা বস্তু আনিব নিদিওয়ে। নিমখীয়া বোলো, নিমকি অ নিমকি পাই, চিঙৰা পাই সেইবিলাক আনিলে বুলি কওঁ যে সেয়াহে খাওঁ। মিঠা বস্তুটো মানে কমাই দিছে। খাই মিঠা খাই পেলাই পিছত যদি আকৌ বেমাৰ হৈ যায় ন
অ।
হোৱাৰ পিছত আকৌ একেবাৰে ব বস্তু খাবলৈ নোপোৱা হৈ থাকিব মানে। এতিয়া কি কি বস্তু খাব নোৱাৰে, চেনি খাব নোৱাৰে, আলু খাব নোৱাৰে, চুগাৰটো হ'লে ন খাব নোৱাৰে, ৰঙালাও খাব নোৱাৰে, কিমান মুখ বাচি মুখ বাচি খাব লাগে হয়?
অহ।
সেইটো কাৰণে নিজে এতিয়াৰ পৰা বাচি বাচি খোৱা ভাল আৰু বয়স অনুযায়ী।
বয়স হলেহে বহুত বেমাৰ আহি যাই আগুৰি।
এতিয়াতো ডেকা অৱস্থাত একোৱে বেমাৰ নহয় মানুহ, উম। তথাপিও আজিকালি মানুহবিলাকৰ বহুত বেমাৰ হৈছেই।
অ অ।
আগৰ দিনতটো সাৰ সুৰ নাইকিয়া বস্তু খাই বেমাৰো কম।
আজিকালি চব বস্তু সাৰ দিয়া।
আজিকালি মানে কি হয় ডেকা মানুহ দুৰ্বল নিচিনা হৈ গৈছ ছে গৈ সাৰ দিয়া হয় হয়।
হে? বেমাৰে আগুৰি ধৰিছে।
অ চবতে সাৰ দিয়া বস্তুৱেই, শাক-পাচলি চাউলগিৰ
চাউল কেইটাও সাৰ দিয়া আজিকালি।
সেইকাৰণে ঘৰতে মানে এইয়াও পাচলি অকণো কৰিছো যে শাক-পাচলি কেইটা কৈছ সেইগেইটাও অকমান পানী দিব লাগিব।
আ।
পানী দি গৈ অকণ কিবা কিবি লাগিছে নেকি চাই পেলাই ছিগি আনিব লাগিব বাৰীপা।
অ।
ভাত কেৰেলা ৰুই ধৈছিলো ভেন্দি
অ সেইবিলাক চব ঘৰতে কৰি লোৱা হৈ হৈছে ন।
অ' অ' লেচেৰা তাৰপিছত আকৌ তিয়হ কেইটামান ৰুই, তিয়হ গছ কেইডাল মান ৰুইছিলোঁ। তিয়হ ইমান নহল এজোপা-দুজোপাহে হল আও।
লাগি
লাগিছে। লাগি আছে, খাই আছো। এতিয়া কেইটামান আকৌ ফুলি আছে ধুনীয়াকে। ফুলি-ফুল ফুলিছে।
আহ।
উ, সেই পোক হৈ যায়গৈ যে, ঘৰতে আজি
বেচিবও পাৰা যাব।
অ' এ ঘৰুৱা বস্তু ইমান বেছি নাথাকো আৰু। খাওঁ ঘৰতে খাওঁ ঘৰতে লাগিয়ে থাকে যে।
লাগিয়ে থাকে।
এ মানে, সেইকেইটা হৈ থাকিলে দোকানৰ পৰা আনি নাখাও আও। নোহোৱা দিনহে বজাৰৰ পৰা আনি কৰি খাব লাগে।
আহ।
উম। আজি এ নাই উঠা, তাকে তাকো উঠাই পেলাই কিতাপ পঢ়িবলৈ দিওঁগৈ।
অ।
উম স্কুল বন্ধ হোৱাৰ পৰা কিতাপ পঢ়াই নাই নহয়।
অ।
সেইদিনা আক কিবা এটা খাওঁ খাওঁ কৰিব
উম।
খোৱাৰ পিছতহে কিতাপখন লব তাকে কি হেৰি পিঠাগুড়ি কেইটামান আছে বোলো উঠিলেকে হেনেকে পানী পিঠা বনাই দিম।
অ' এইবিলাক বনাই কৰি খোৱালে
অ' অ'। কালি ৰাতিপুৱাকে শুই উঠিয়ে, মেগী এটা আনি থৈ দিয়া আছিলে। মেগী খাই আকৌ মই ভাত তেতিয়া কি কম খালি পেটতে বোলো মেগি খাবলৈ দিবলৈ নাই। অ। তাঙল হেৰি ভাত বনালোঁ ভাতৰ লগতে অলপমান খাই দিয়া বুলি ক'লো তেতিয়া ভাতকেইটা পেট বেছি ভৰি গ'লে তেতিয়া মানে মেগীটো কমকে খোৱা হ'ব হয়।
অহ।
সে কাৰণে মেগী অকনমান দি পেলাই যেন তেনে ভাত কেইটা দিলো আও। ৰাতিপুৱাতে ভাতকেইটা খাই পেলাই মেগী কন খালে আও।
অহ।
তিহতে মেগি খুৱাব নোৱাৰি নহয়। এ মচলাটো তাক লাগেই।
অহ।
হতে মছলা খাব বিচাৰিব। এতিয়া উঠিলেগে। অ উম লিভাৰটো বেয়া হৈ যায়।
অহ।
সেইবিলাক খাই থাকিলে মানে ভাত খাবলৈ নিবিচাৰে পেকেট খাল লোগে দোকানৰ পেকেট বিলাক।
উ সৰু লৰা ছোৱালী বিলাকক যিমান পাৰি মানে ঘৰতে কিবা কিবি বস্তু বনাই পেলাই খালে ভাল আৰু
অ সেইয়ায়। দোকানৰ বস্তু খালে লিভাৰ বেয় মাজতে ভাত নোখোৱা হ'ল। হোৱা পাছত এ মানে সেই লিভাৰৰ ঔষধ এটা খোৱালো হোৱাৰ পিছতহে ভাত কেইটামান খোৱা হ'ল
অ।
এতিয়া ধেৰ দিন হ'ল যে আকৌ এটামান আনি খুৱাব লাগিব তেনেকে লিভাৰৰ ঔষধ খোৱাই থাকিলে মানে ভাত কেইটামান খাই সৰহকে সৰহকে মানে কি আৰু সেই সৰুৰ পৰা যিমান যিমান কেইটা দিওঁ সিমান কেইটা তাতকৈ বেছিকে নেখায় অ যিমান কেইটা দিওঁ সেই গোটেই কেইটা খাই খাই লিভাৰৰ ঔষধটো খুৱাই দিলে কিন্তু সেয়াই সেই তেনেকে নোখোৱালে নকৰিলে লিভাৰটো অকণ বেয়া হৈ থাকিলে তেতিয়া মানে সেইকেইটা ভাটকো খাব নোৱাৰে।
অ স ফাষ্টতে এনেকে খুৱাই থাকিব লাগে। সজম হোৱা বস্তু।
অ এ সৰু পেকেট খাবই সিহতে সৰু পোৱালি নহ। হয় কোনোবা আলহী আহিলে আনি দিলে তেনেকে খালে কৰিলে কিমান বাধা দি থাকি মই তেনেকে খায়াই কেতিয়াবা কেতিয়াবা।
অ'
উম, হে চাহৰ লগতে এতিয়া মানে সে যদি তাক চাহ খাব নিদিওঁ। আইত হতে চাহ খাওঁব হয় তেতিয়া মানে পিঠাগুৰি কেইটামান আছে
অ'
পানী পিঠা কেইটামান বনাই দিম আৰু তাক পানী অকণ গৰম পানী অকণনৰ লগত তাক খাবলৈ দিম।
অ সৰু ল'ৰা ছোৱালী চাহ দিব নালাগে।
অ', নিদোয়ে ডাইৰেক্ট, ৰাতিপুৱা আৰু কেতিয়াবা যদি আমি বনালে খাওঁ বুলি কৈয়ো, আমি, মই কি পানী ঢালি পেলাই তাক দিওঁ, মিঠা মানে নিদোয়েই। পানী, পানী ঢালি দি দিওঁ, চাহখিনিত মিঠা নাইকিয়া হয়। মুক ক'ব অ' মাই ইয়াৰ কি চাহ বনালা এয়া
মিঠা নাই কিয়া।
মিঠা নাইকিয়া নিমখ নিমখ লাগে বুলি ক'ব তেতিয়াহ।
অ'
জেঠাইৰ চাহৰ নিচিনা দিছা যে বুলি ক'ব এই জেঠাইকো মানে সেই ডায়বেটিছ আছে যে অ' সেই জেঠাইকক অ' তেনেকুৱা চাহ বনাই দিও যে। পানী দিয়া পানী পানী দিয়া সেই তাকে কম জেঠাইৰ নিচিনা চাহ দিচ অ'
উম, হ'ব আ ন।